হেল্ল'? কি খবৰ?
মোৰ খবৰ ভাল, তোমাৰ কি খবৰ?
আছো ভালে।
কি কৰি আছা?
আছো এনে, তুমি?
ময়ো এনে আছো।
অ'। দিয়া আজি নহ'লে মেকআপৰ বিষয়ে কথা পাতো অলপ।
অ', বলা পাতো।
তুমি নৰ্মেলি মানে, ডেইলি মেকআপ লগোৱা নে?
মই ডেইলি মেকআপ সেনেকে নলগাওঁ।
মানে লাইক ধৰা, স্কিন কেয়াৰ কৰা?
স্কিন কেয়াৰ, সেনেকে মই স্কিন কেয়াৰ কৰিয়ে পোৱা নাই ৰ'বা। এনে মানে মই, স্কিনত মানে তেনে বেবীক্ৰীম এ লগাওঁ মই।
অ', মানে সেনেকে, ইউজুৱেলি মেক আপ নকৰা আৰু।
অ', অ', উজুৱেলী মই মেক-আপে নকৰো, বেবীক্ৰীমটোয়ে যি লগাওঁ।
আচ্ছা, আচ্ছা।
অ, এনে কৰবাত ফাংচন, চাংচন হলে, তেতিয়া মই অলপ এনে মুখখন ধুই, এনে কিবা মছ এনে বেবীক্ৰীমটো লগাই কিনে, কি কয় মুখতে হেৰি কি কয়, ফাৰ্ষ্টত ফাউণ্ডেশ্যন লগাওঁ। অকন-অকনমানো ফাউণ্ডেচন লগাই কিনে, এ, কি কয় ফাউণ্ডেচনটো লগোৱাৰ পিছত এইটো কি কয় ব্লাছ, ব্লাছ যে থাকে ব্লাছ
উম উম।
অ', সেইটো ব্লাছটো অকনমান এনেকে এনেকে লগাওঁ আৰু।
হম হম।
পিছতে অলপ, অ', কি কয় অলপ সময় ৰখি থাকি উ, তাৰ পিছতে কম্পেক পাউডাৰ টো লগাই দিওঁ। তাৰ পিছত হেনেকে আৰু অলপ অলপ লাইটলি মেক-আপ কৰো আৰু। তাৰ পিছতে চকুত কাজল লগাই লওঁ। কাজল লগোৱাৰ পিছত অলপ আইলিনাৰ লগাই ললোঁ।
উম।
হেনেকে হেনেকে কৰোঁ আৰু। তুমি কেনে, তুমি লগোৱা নে কিবা? মুখত
মই হেনেকে মেক-আপ নকৰো। মই জেনেৰলি আৰু তুমি যেনেকে লাইটলি হেনেকে আৰু ধৰা। প্ৰথমতে নৰ্মেল যি ক্ৰীম ঘহু তুমি যেনেকে তুমি বেবী ক্ৰীম ঘহাঁ। মই যোনটো পন্দ্চ স্ক্ৰিম যে আছে পন্দ্চ স্ক্ৰিম ঘহিলো দেন তাৰে ওপৰত ধৰা মই চৰাইজাৰ দিলোঁ। মইশ্যৰাইজাৰ দি কিনে তোমাৰ এইটো কি কয়, বেবী ক্ৰিম যে।
অ, অ' বেবী
অ। বেবী ক্ৰীম লগালোঁ‌। দেন ধৰা তাৰে ওপৰত আৰু হেৰি কম্পেক্ট পাউাৰ লগালোঁ। মোৰ বছ এইখিনিয়ে। মই বেছি ইমান হেই নক
অ' আৰু বেছি মেক-আপ কৰিলে মুখত মানে কিবা কিবি গুটি উঠি যায় জানানে।
আৰু হেভি হৈ যায় ইচকিন টো।
ভাল নালাগে
অ' বেছি হৈ গলে মানে তোমাৰ কি ক এইটো কি বুলি কয়? মানে মুখত মানে গম পাই আৰু যে মানে হেভি হৈছে মেকআপটো অ' মানে নেচাৰেল নালাগে। এইটো
অ নেচাৰেল হৈ নাথাকে তাকে মানে কি কয় মেকআপ টো কৰিলে এনে নি লাগে আৰু মেকপটো কেনে কৰিব লাগে অ কিছুমানে নাজানে ন মেকপ কৰিব তেতিয়া মানে একদম গম পাই যায় যা তটা লগাই দিিয়ে কিন্তু কিছুমানে কিন্তু ধুনীয়া মেকআপ কৰিব জানাই
আৰু কিছুমানে মেকআপ নকৰিলেও ধুনীয়া দেখি সেই জাষ্ট তোমাৰ মইশৰাইজাৰ লগাব হয়
এটা নেচাৰেলি কি লাগে সে বিয়
উম
তাকে এনেইতো অ অ এনেই তুমি ডেইলি বেচিকত মানে ত প্মটো লগোৱা অ ফেচ ৱাশ কৰা অ ঠিক অ অ অ
তোমাৰ আজি দুমাহ মান হ'ল নেকি এই হাৰ হৰ্ ব বুলিুল কিবা কম্পানী এটা আছে ন মই সেই কম্পানীতে ইউজ অ হাৰ্বছ হাৰছ ন অ হাৰ্বছ অ তোমাৰ ধৰা চব আছে আৰু ধৰা অ মইশাৰইজাৰো আছে নৰিশিং ক্ৰ্ৰীমো আছে ন তোমাৰ কিবা জেল টাইপৰো আছে মানে যোনে আৰু মানে তোমাৰ এইবোৰ স্পট বোৰ মানে হেৰি চফ সেনেুৱা মানে গোটেইিনিছে আৰু চাৰি পচটা ক্ৰীম আছে এনেকে সেইটো তুমি ৰাতি মান ফেচ ৱাশ কৰি কেনে দেনুম এ তে এপ্লাই কৰিব লাগে আৰু যেনু দিবা
অ অ ম কৰিবই লাগে ন
মেকপটো ন কিন্তুমাৰ ন ন্ কেোনটো আছে সেইটো তুমি মে ডেইলি বেছি কৰিবই লাগে তুমি যদি যদি স্কিন টো মানে ভাল কৰি ৰাখিব পূজা আৰু আৰু বেছি ভাল হৈ থাকে মানে এয়া আৰু সেইটয়ে আৰু।
অ' সেনেকে কৰিলে ভাল আৰু আৰু কিছুমান আকৌ কিছুমানৰ মান কিছুমান মানে মানুহৰ।
কিছুমানে অ চবৰে কিছুমানে এলাৰ্জি হৈ যায়।
অ ' এলাৰ্জি অ ' এলাৰ্জি হয় কিবা মুখত কিবা কিবি ওলাইছে
ওলাই যায় উম বেয়া দেখে।
অ' থাকে আৰু মেকআপ টোতো আৰু মেকআপ টোতো ক'বই নালাগে বেলেগ। ধৰণৰ ওলায়ে থাকে মেক
আৰু আৰু কিছুমানে যে মানে ক'বাত যাওক বা নাযাওক ৰাতিপুৱা উঠিয়ে গা পা ধুই মানে ঘৰৰত যদি এনেও থাকে তাতেও মেকআপ লগাব আকৌ সেই মেকআপ ঘঁহিব দিনটো যাব যেন অ' আকৌ ৰাতি ফেচ কৰি আকৌ ন নাইট ৰুটিন কৰিব। পাৰি দেই বাপ। মানে ক'বাত যদি অ ক'বাত। যদি ফুৰি গৈছে তেতিয়াতো লগত নেচাৰেল কথা কাৰণ সবে ধুনীয়াাই দেখিব। তুমি ঘৰতে আছা ষ্টিল গোৱা।
অ- অ সকী তো অ কিছুমানেতো ঘৰত বহি বহি মেকআপ কৰি থাকি আৰু আকৌ ন কিছুমানেো বনাই লচ বন মেকাপ কৰিবয় অ' অ' সেইবোৰতো খোৱাাই সেইটো ডেই উ তাকে এনে মেকাপ কৰাটো ভালে হয় যাৰ স্কিনত মানে চুত
চুট কৰে তাৰ কাৰণে ভাল বাৰু আৰু জানাটোও ভাল মেপ তো তোমাৰ মানে আমি মেকাপ আৰ্টি ম হৈ গৈছে
অ' জব হৈ গৈছে ব্ৰাইডেলক মেকআপ কৰিব কৰিবলে ভাল আৰু সিহঁতৰো ইনকাম ভালেই আৰু।
পঢ়িব মেকআপৰ বিষয়ে দেখোন মানে
উ উম অ', অ' সেইবোৰতো ইনকাম আছে মেকপ আৰ্টিষ্ট হলেও তাকে এনেই অ', অ। তাকে এনেই ভিডিঅ' বোৰ চাই থাকো মেকআপ বোৰৰ কিন্তু কৰিবলৈ ভয় লাগে বেলেগ হৈ থাক গলে। অ', অ বহুত ভয় লাগে আৰু মুখখনো বেয়া দেখে।
এ তুমি নৰ্মেলি এনে কোনটো মানে হেৰি তুমি চোৱা আৰু।
মানে
মানে ধৰা চব চব জোগাৰে বেলেগ বেলেগ মেকআপ থাকে নহলে যিত যে আহি থাকে
অ' যেনেকে কোৰিয়াৰ সেইবোৰ সেনেকুৱা। অ' মই বেছি কৰিয়ান টাইপৰ মেকআপ ভাল লাগে।
অ' কৰিয়ান বোৰে বে আহে।
অ'। এনেকুৱা আৰু সেইটো মানে কৰিবও জানে আৰু মানে হয় কিউট কিউট লাগে। উম।
ন বেচি না বেছি অভাৰ হয় না নৰ্মেলো লাগে।
অ' একদম অ' একদম লাইটলি কৰে সিহতে কিন্তু মেকআপটো অ' যেনেকে অ', অ। আমাৰ ইয়াৰে মানুহবোৰে কিমান হেভি কৰে কিন্তু কোৰিয়াৰ মানুহ বোৰে বহুত লাইট কৰে।
উম।
আৰু কিছুমানতো ল'ৰাবোৰো মেকআপ কৰেহে।
হ হ আজিকালিটো মানে মানে বাকী নলগালৈ মইশাৰইজাৰ হওঁক কিবা হওক
উম উম আহ ল কাপোৰ আহ তুমি কাজল লগোৱানে
ম অ কাজল কাজল মানে মই বেছিভাগ আইনেৰে লগা ওঁ কাজল সেনেকে নলগাওঁ তুমি।
অ মই আগতে বহুত লৈ আছিলো আগত। কাজল মাহে লগাই দিয়ে ননে চকুত এ চকুত লগালে ভাল বোলে কাজল অ অ মইো শুনিছো এনেকে অ তাকেই
হে
আৰু তুমি লিপষ্টিক কি কালাৰ ভাল ল মান নিউপ্
মই ডাৰ্ক সেনেকে নলগে পিংকৰ যোনটো একদম লাইট পিংক টাইপৰ যে মানে একদম নিউডো নহয় আৰু বেছি পিংকো নহয়
মানে বেবি পিংক অ আচ্ছা আচছা অ সেইটো কালাৰটো ভালে লাগে
আজিকালি মই সেক লিপষ্টিক নলগাও মিপ ্লছ বা লিপবামে লগাও
অ সেইবোৰ মানে অ সেইবোৰ অ
তোমাৰ ধৰা মেকআপৰ লগতো মানে মিলি যায় আৰু কাপোৰৰ লগতো মিলি যায় মানে
অ অ অ সেনেকে মই মইো এনেকে লিপ গ্ল'ছো লগাও এনে লিপষ্টিক অ লিপষ্টিক টো এনে কিবা কেতিয় অ
আহ হম হম
অঁ আৰু এতিয়াতো কিমান ধৰণৰ লিপষ্টিকো ওলাইছে
আৰু কি কি নাম যে ওলাইছে বাপা আ আমি লিপষ্টিক অ আমি লিপষ্টিক বুলি ক'লে কালৰ গম প ৰেড হ'ব পাৰে গ্ৰীণ গ্ৰীণ নহয় চৰি বা ধৰা ধ পাৰ্পল হব পাৰে পিংক হব পাৰে ব্ৰাউন হ'ব পাৰে আজিকালি কি কি ওলাইছে বীজ কালাৰ কিবা কালাৰ অ মা
তাপি মই এদিন ৰিল চাই আছিলো হা তাতে এজনী ছোৱালী মেকপ মানে মেকপ টিউটৰিয়েল আৰু মই চাই আছিলো তাৰ পিছত ছোৱালীজনী গ্ৰীণ কালাৰ লিপষ্টিক লগাছে চমোছে হে? অ', লিপষ্টিক এ গ্ৰীন কালাৰ তাৰপিছত পাৰ্পল। কালাৰ। মই চাই চক খাই গলোঁ বাপৰে সেনোক। টাইপৰ লিপষ্টিক আছে নেকি ক'বা।
আৰু আজিকালি ব্লেক কালাৰৰ লিপষ্টিক ওলাইছে ভাবা। মানে আগতেও আগতেও আছিলে ব্লেক কালাৰ বাট ষ্টিল আজিকালি মানে মানুহে লগ। লগায়ও সেইটো কালাৰ।
অ', অ', সেইটো কালাৰ লগাই আৰু লাইক। আইলিনাৰ যে আইলিনাৰ আইলাইনৰ। আছে।
আৰু আজিকালি আজিকালি লিপ। ষ্টিক হওক। আইলাইনাৰ হওক বা তোমাৰ ফাউণ্ডেশ্যন হওক চব ৱাট। ৱাটাৰ প্ৰুফ হৈ গৈছে। মানে যিমানে যি নহওক ঘামিলেও মানে। একো নহয় আৰু মেকআপ। তুমি তুমি নৰ্মেলি কি। কালাৰৰ লিপ গ্লছ লগোৱা লাইক ট্ৰান্স। পাৰেণ্টটো লগোৱা নে কিবা কালাৰ আছে।
অ', লিপষ্টিক ম ই এনে অ', লিপ গ্লছ। মানে সেইজন। টো একদম মানে একদম চাইনিং টাইপ সাজে হয়।
অ' মানে লাইক কালাৰ কিবা ৰেড, পিংক, ব্লু।
মোৰ বেছিকে হেৰি মানে চেৰিক টাইপ। পৰ যে। চেৰিটাইপৰ। তো ভাল লাগে আৰু।
মানে কাইণ্ড অফ ৰেড ন?
অ', অ', কাইণ্ড অফ ৰেড আৰু।
আচ্ছা, আচ্ছা।
উম। তাকেই আৰু।
তেনেকে আৰু।
উম, উম সেনেকুৱা ভাল লাগে লিপষ্টিক মানে কৰ'বাত গলে লিপ গ্লছ টো লগাই গ'লে। ভাল লাগে আৰু ন সেইটো বেছি ডাৰ্কো নহয় লাইট নহয় অ' তাকে। অ' অ'
আৰু এনে এ বিভিন্ন বস্তু ওলাইছে, আৰু বা কিমান কি ওলাই আছে। মেকআপ কি মেকআপ ত বুলি ক'লে তোমাৰ চব পাবা আৰু তাতে মানে।
অ! অ! চাগে বাৰু কিমান দামী আৰু মেকআপ বোৰো কিমান দাম হৈ গৈ
অ' বহুত এক্সপেনচিভ হৈ গৈছে। একো বস্তুৱে, তুমি নৰ্মেল এফৰ্ডেবলত নোপোৱা।
নাই, নাই, নাই একদম মানে, মানে ভাল ব্ৰেণ্ড মানে ভাল আৰু মানে যোনবোৰ দামী, সেইবোৰ ব্ৰেণ্ডেড আৰু অ' আৰু
আজিকালি এটা লিপষ্টিকত আমি থ্ৰি হান্দ্ৰ্ড প্লাছ হৈ গৈছে।
অ! বাপৰে, অ! আৰু তুমি নেল পালিচ লগাই ভাল পোৱা?
অ' মইও লিপ গ্লচ্ছ লগাই ভাল পাওঁ।
অ' অ' ন মই ভালে লাগে, উ! তুমি ডাৰ্ক, ডাৰ্ক লগোৱা নে লাইট?
নৰ্মেল মানে, লাইট কালাৰ লগাই ভাল পাওঁ।
অ' অ' আচ্ছা। ঠিকেই আছে।
দিয়া নহ'লে, আজি কেনে ৰাখো পিছে।
অ' অ' ঠিক আছে দিয়া। অ' অ '